অ কি কৰি আছা?
অ এনেই বহি আছো। তুমি কি কৰি আছা?
ময়ো এনেই আছো।
অ। অ চাহ খালো অ অ এতিয়াতো তোমাৰ ৰাতিৰে ভাতে বনামে।
অ অ আচ্ছা ভাত আহ নাই বনামহে। মই উলি গৈছিলো এনে জাষ্ট আহিলো ত চাহ তাহ খাই এতিয়া আ আছো অলপ দেৰিকে বনাম। ত মানে আ এইটো হেৰি তুমি চিনি পাবা নে নাপোৱা এইটো কচুলতি বুলি যে কয়,
অ অ অ অ কচুলতি অ চিনি পাও এইটো ভাল লাগে তোমাৰ অ। অ কেনেকৈ বনোৱা সেইটো?
এইটো শুকান মাছৰ লগতো বনাওঁ, পাৰি এনেও মাছৰ লগতো বনাব পাৰি। অ তুমি খাই পাইছানে? হেল্ল'। হা! হেল্ল'। হেল্ল'।
হেল্ল' অঁ শুনা পাইছে হেল্ল'।
অ অ শুনিছা তুমি?
উম উম শুনিছো কোৱা।
অ সেইটো খাই পাইছানে তুমি সেইটো সুধিছিলো মই।
অঁ অঁ খাই পাইছোঁ এইেটো শুকান মাছৰ লগত ভাল লাগে আৰু তোমাৰ এই কচুৰ পাতো ভাল লাগে ন সেইটোও মানে কেতিয়াবা আমি শুকান মাছৰ লগত বনাই খাওঁ। এনেকুৱা
অ অ হা হা খাই পাইছো আৰু সে তেনেকুৱা যে টো বৰা বনাই সেইটো খাই পাইছা নে?
বৰা অ-অ-অ হয় তোমাৰ এই বেচনৰ যি বনাই যে সেইটো উম - উম তোপৰা আজিয়ে বনাইছিলো মই৷
অ হয় নেকি মই মানে খাইে পাইছো কিন্তু টো বনাব নাজানো। কেনেকুৱা বনাই?
অ তোমাৰ এই কচু পাতত মানে তোমাৰ এই বেচন লগাই কিনা যেনে ফ্ৰাই কৰি কিনা বনাব পাৰি সেইটো। এইটো চব্জি বনাব পাৰি সেনেকোৱাই তোমাৰ এইটো বৰা বুলি কয় ন সেৰি হয়। অ সেনেকোৱাই বনাও মই মানে মই কেতিয়াবা মানে বনোৱা নাছিলো আজিয়ে ট্ৰাই কৰিলো।
অ আচ্ছা
অ সেইকাৰণে ভাল লাগে এনে ইউটিউবত কেতিয়াবা চাই উম-উম ভাল লাগে সেইটো আৰু এনেই তোমাৰ সেই টো বনালো আৰু এই তোমাৰ নৰসিংহ পাতৰো সেই বনাইছিলো৷ পকৰি নিচিনা ভাল লাগে ন এনেকুৱা খাই খোৱা নে এনেকুৱা?
অ-অ খাও৷
অঁ আৰু কি-কি ভাল পোৱা তুমি?
মই এনে ঘৰ-ঘৰত যে বনাই সেই বোলে ভাল লাগে বাহিৰৰ বস্তু ইমান খাই ভাল নালাগে৷
অ ঘৰ-ঘৰ ত মানে তোমাৰ কি এনে জংগলী বস্তু বোৰ বেছি ভাল লাগে নেকি যেনে
অ শাক অ তেনেকুৱা তাইপ মানে সেইবোৰ হেল্ডি থাকে ন বাহিৰৰ বস্তুবোৰক হ'লে আনহেলদি টাইপ হৈ য়ে অকণমান৷
উম-উম ঠিকে কলা সেইবোৰ ভাল হয় উম৷ মানে বেমাৰ চেমাৰো নহয় আৰু বহুত ভাল হয় এইবোৰ মানে আমিও মানে তোমাৰ সেনেকুৱা খাব আগতে মানে শঠিক মানে এনেকুৱা খায়ে খোৱা নাছিলোঁ৷ তোমাৰ যেতিয়া পৰা মানে লকডাউন হৈছিল ন তেতিয়া মানে খোৱাতটো শিকিলো আৰু তেতিয়া পৰা৷ খাই খাওঁ আৰু।
উম আমাৰতো আগৰ পৰাই চলে বাৰু। আগতে কিন্তু বাহিৰা বস্তু বহুত খাইছিলো। অঁ বেমাৰ চেমাৰ হয়, বহুত স্কিনৰ প্ৰব্লেমো হয়। অইলি বস্তু খালে অকমান পিম্পল চিমল হয় আৰু গেছৰ প্ৰব প্ৰব্লেম হয় ত ইমান সেইকাৰণে এতিয়া বাহিৰৰ বস্তু বোৰ এৰিছো আৰু সেইকাৰণে ঘৰৰে এই বস্তুবোৰ শাক চাক বোৰ
অ-অ তোমাৰ এই বাহিৰা বস্তু যেনেকুৱা তোমাৰ তেল চেলেদি মানে বহুত দিনত তেল থাকে ন সেইটো দি বনাই তোমাৰ বহুত লেতেৰা থাকেএইটোত৷ টেল গৰ উম বহুত দিনৰ থাকে৷ উম তাকে আমিতো ঘৰতো এবাৰ দুবাৰ কে বনাও ন সেইটো মানে সেইটো তেলতটো অলপ অকণমান দি কিনে বনাওঁ সিহঁতেতো বহুত বেছি বেছি দি কেৰাহীত বনাই যে বাচি যায় সেইটোতে বনাই দিয়ে সেইকাৰণে
আৰু আমি অ আৰু আমি চাফাকেও বনাওঁ ন? পুৰা ধুই চুই কে বাহিৰতটো আৰু তেনেকুৱা নহয় ন।
উম মানে সিহঁতৰ মানে তোমাৰ যেনেকা হোটেলৰ মানে কি ভিতৰুৱা বস্তুতটো আমি গম নাপাওঁ ন। ভিতৰত সেনেকুৱা কি কৰি বনাই উম। সেইকাৰণে অলপ মানে হাইজেনিক নাথাকে আৰু।
হা ত সেইটো মানে এতিয়া বাহিৰাৰ বস্তু ইমান নাখাওঁ।
অঁ এনে তোমাৰ মানে কি বে বেছিকে ভাল পোৱা আৰু ফেভৰেট কি হয় তোমাৰ?
মোৰ ফেভৰেটটো হেৰি লাই শাক এনেকে পিঠা গুড়ি বনাই যে। সেইটো খাই ভাল পাওঁ।
অঁ হয় নেকি। তুমি এ অঁ সেইটো খাইছিলো মই এবাৰ মায়ে বনাইছিলে। তুমি এইটো খাইছানে এটা যে তোমাৰ অঁ তিতা যে পায়। এটা তিতা ফুল যে থাকে ন ডাঙৰ ডাঙৰ কে।
অঁ সেইটো।
অঁ তোমাৰ অঁ-অঁ সেইটোয়ে ফুল নেকি। মই ফুলৰ নাম মানে ইমান না নাজানো গম নাপাওঁ কি হয় এইটো। অঁ-অঁ এটাই ফুলে অঁ।
অঁ আচ্ছা মানে আমাৰ হেৰি লেংগুৱেজত হেৰি বুলি কয় ঠুকুনা ফুল বুলিয়ে কয়।
অঁ আৰু এটা তোমাৰ থাকে বাহেকা তিতা বুলি কয় নেকি। টো অঁ-অঁ-অঁ সেইটোও ভাল লাগে কিন্তু।
খাওঁ মই।
অঁ মোকো ভাল লাগে এনেকুৱা তিতা খাই। মইতো কেতিয়াবা তোমাৰ নিম পাতো মানে এনে ফ্ৰাই কৰি কিনে খাওঁ ভাতৰ লগত উম। শুক শুকানকে ফ্ৰাই কৰি কিনে খা ভাল লাগে মানে সেনেকুৱা। ভাল হয় আৰু স্কিনৰ কাৰণেও ভাল হয়।
হা আৰু তুমি এইটো খাই পাইছানে শেৱালি ফুল?
অঁ-অঁ শেৱালি ফুল। অঁ শেৱালি ফুলৰ তোমাৰ এই পকৰী বনাই খায় ন?
অঁ-অঁ পকৰী বনাই খাই আৰু চব্জি বনাই খাই। ভাজি
ভাজিতো মই খোৱা নাই কেতিয়াও। ভাজি এনে মানে ভাজিটো অঁ কেনেকুৱা খোৱা।
এনে ভাজিলে হৈ যায় আৰু পিয়াজ চিয়াজৰ লগত। পিয়াজ জলকীয়া দিলা তুমি তেনেকুৱা আৰু সেইটো মানে
তগৰ ফুল খোৱা নে?
তগৰ ফুল মই খায় পোৱা নাই আজিলৈ।
অঁ মইও খাই পোৱা নাই মানে মোৰ মায়ে কৈ আছিলে। তগৰ ফুল বুলি মানে সেইটোৱে খায় বুলি কৈছে অঁ মইতো খোৱা নাই সেইটো মানে কেতিয়াও।
পোৱা নাই আজিলৈ।
অঁ এনেই মানে তোমালোকে শামুখ চামুক খোৱা।
অ খাও
অ ভাল লাগে মইয়ো খাও মোৰ মানে মই সেইবোৰে খাই বেছি ভাল পাওঁ যেনে শামুক হল কেক কেকৰা সেইবোৰ৷ খাই বেছি ভাল পাওঁ উম এনে কেনেকুৱা বনোৱা তুমি শামুকটো মানে
শামুকটো অ-অ শামুকটো মানে তুমি যদি আনিলা মানে এইটো পথাৰৰ পৰাহে বুটলি আনে ন তাৰ পিছত তাক একদিন মান অকমান ভিজাই ৰাখিব লাগে। তেতিয়াহে মানে চাফা হয়। ত যোনটো লেতেৰা থাকে চাফা পানী দি বহুত বাৰ ধুব লাগে। তাৰপিছত একদিন দুইদিনমান ধুনীয়াকে চাফাৰ পানীত ৰাখিলা। তাৰ পাছত আৰু কাটি চাটি কেনে চাফা কৰিলা নিমখ দি।
অঁ-অঁ।
ত তেনেকুৱাই। সেনেকুৱা চাফা কৰি বনালা তাৰ তাৰপিছত বনোৱা ৰেচিপি টো কেনেকুৱা জানা? তুমি মাটিদালি লগতো খাব পাৰা, এনে ভাজিও খাব পাৰা আলু লগত মাটিদালিৰ লগত খাৰ বনালে সেইটো ভাল লাগে খাই৷
চাফাটো কেনেকা কৰে এইটো মই মানে ইমান গম নাপাওঁ এনেকে চাফ
অ সেইটো মানে যোনটো মুখত এটা জিভা টাইপ থাকে যে সেই টো মানে কাটি দিব লাগে৷ সেইটো কাটিব লাগে আৰু পিছফালে অকনমান কাটিব লাগে সেনেকে৷ তাৰপিছত তুমি নিমখ চিমখ দি ধোলা ধুনীয়াকে৷ সেনেকে চাফা হৈ
অ-অ-অ
তেনে
মই মানে তোমাৰ খায়ে পাইছো মানে এনেকুৱা মানে তোমাৰ এই বাচি চাচি মানে কেতিয়াও মানে পোৱা নাই তোমাৰ মানে এবাৰ আনিছিলো মই হা নিজে আনিছিলো কিনি কেনে বজাৰৰ পৰা তোমাৰ মানে গম পোৱা নাছিলোঁ মই যে তোমাৰ এদিনেই এইটো কৰিব লাগে মই মানে পাঁচদিনমান থৈ দিলোঁ পানীত৷ আৰু এই পানীও মই চেঞ্জ কৰি আছিলো তাৰ পিছতো মানে কি হ'ল তোমাৰ এইটো মানে তাতেই মৰি গ'ল মানে গোটেইটো মৰি কিনে ইমান গোন্ধাইছে ন উম
তুমি হেৰি কৰিব লাগে কি নাম আছিল খোলা জাগাত ৰাখিব লাগে ইমান মানে ঢাকি ৰাখিব নালাগে৷
অ হয় নেকি আৰু বেছি দিন থব নোৱাৰি ন সেইটো মানে তোমাৰ পাঁচ দিন মান ছয় দিন হৈ গ'লে
হা হা মৰি যায় কাৰণ সিহঁতেতো মানে বোকাতহে থাকে ন শামুকবোৰ তই ইমান চাফা পানীতো থাকিব নোৱাৰে সেইকাৰণে বেয়া হৈ যায়
অ অ হয় তোমাৰ লেতেৰা পানীতে থাকে ন আৰু বহুত এইটো লেতেৰাও পেলাই ন ইমান এ টো হৈ যায় যে সেইকাৰণে উম
মেক্সিমাম তুমি হেৰি দুদিন ৰাখিব পাৰা তে তিয়া মানে চাফা হৈ যায় পুৰা তাৰ পিছত খাব পাৰা ধুনীয়াকে
অ মইতো তোমাৰ এই ওলাইয়ে বনাইছিলো যে ওলাই কিনে বইল কৰি এ যে ডাঙৰ ডাঙৰ পাই ন তোমাৰ সেইটো বনাইছো উম উম চেপটাকে থাকে সেইটোও বনাইছিলো তোমাৰ এই বইল কৰি কিনে সেই মাংসটো ওলাই উম সেইটো বেছি ভাল লাগে তোমাৰ মাংসৰ নিচিনাই টেষ্ট হৈ ন ভাল লা গে মচলা চচলা দি কিনা বনাও সেনেকুৱা ভাল লাগে তোমালোকে কেনেকুৱা বনোৱা সেইটো
অ সেইটো সেইটো আমি ডাঙৰটো মানে ভাজিকে বনাও আৰু সৰু মানে মাটি দালিৰ লগত
অ সৰুটো মানে মাটি দালিৰ লগত তোমাৰ এইটোৰ লগতে বনোৱা ন তোমাৰ এইটোও নোলোৱাই কিনে ন
অ নোলাই
আচ্ছা অ সেনেকুৱা মই কি তিয়াও বনোৱাই মানে বনাই পোৱা নাই এনেই খাইছোঁ আৰু তোমাৰ এ হোত টেলতো খাইছোঁ আৰু মোৰ এই লগৰৰ ঘৰত খাইছিলোঁ এবাৰ ভাল লাগে কিন টো আৰু কেকৰাও ভাল লাগে কেকোঁৰাৰ চাটনি খোৱা নে?
অ অ খাও বনাও ঘৰত এই মেষ্টা টেঙা চিনি পোৱা নে তুমি টেঙা যে অ সেইটোৰ লগত মানে বনালে ভাল লাগে কেকোৰাটো
অ হয় নেকি আমাৰত মানে এই কেক কোৰাটো মই এই মান ধনিয়াৰ লগত চাটনি বনাই কিনে খাই
অ অ সেইটো সেনেকে চাটনিও বনাব পাৰে
উম উম চাটনি ভাল লাগে কিন্তু উম বেছি চাটনিটো ভাল লাগে তোমাৰ কেকোঁৰাটো অলপ এই থাকে ন হাতড়ি থাকে যে সেইকাৰণে খাব নোৱাৰি উম সৰু সৰু খাব পাৰি চাগে ন অ অ অ
উম
মানে তোমাৰ এই যে মানে সৰু সৰু থাকে ন পোৱালি কেঁকোৰা যে পোৱালি যে সৰু সৰু সেইটো চাগে ভাজি কৰি খাব পাৰি ন?
অ পাৰি পাৰি সিটো সেনেকেয়ে ভাজি কৰি খাব পাৰি।
অ সেইটো মই খোৱাই নাই মানে কেতিয়াও মই এনেই খাইছো ডাঙৰটো খাইছো চাটনি বনাই খাইছো সেই সৰুটো খোৱা নাই আৰু কেতিয়াও সৰুটোৰ টেষ্টো কেনেকুৱা হয় মানে ন
আ মানে চিকেনতকে সেইবিলাক বাহ খালে মানে ভাল কেকুৰা হওক শামুক হওক শামুক খালে মানে তোমাৰ চকুৰ কণে
অ চকুৰ কাৰণে অ অ ঠিকেই ক'লা আছে অ চকুৰ কাৰণে বহুত ভাল হয় কিন্তু সেইটো সামোক তো সেইকাৰণে খাওঁ আৰু আমিও কেতিয়াবা কেতিয়াবা খাওঁ ভাল লাগে। আৰু তোমাৰ এনেই ত এই এইটো কচু খাইছে নে আলু কচু।
অ অ খাও।
অ অ সেইটোও ভাল লাগে মাছৰ লগত উম দিয়া ঠিক আছে দিয়া হা মই ৰাখো অলপ উম কল আহিছে মো অ অ
ভাল লাগিল তোমাৰ লগত থেংক কিউ
অ অ দিয়া।
অ।